হেল্ল'?
অ'!
শুনিছেনে?
অ'! শুনিছোঁ। তুমি?
কি কৰি আছা? অ'! মইয়ো শুনিছোঁ, কি কৰি আছা?
অ'! আছোঁ এনে।
হয় নেকি? অ'! দুপৰীয়া বা এ, মই আঞ্জা বনাবলৈ ধৰিছিলোঁ। আজি, অলপ এ, আলু ভাজি আৰু দিনৰ দালি আছে, অলপ চাটনি বনাম, তাৰে লগত। ভাট খাম আজি। তুমি কি বনালা?
উম! মই বনোঁৱা নাই। মই ভাতে বনাওঁ, মায়ে বনাই বাকী।
হয় নেকি? অ'! কি বনাবা আজি এনে?
অ'! হেৰি বনাই আছে, মাছ আৰু এইটো, কচুলতি চিনি পোৱানে?
অ'! কচুলতি হয়, হয়।
অ' অ'! সেইটো সেনেকে,
অ'! তাৰে লগত মাছ বনাইছে।
অ'!
হয় নেকি? ভাল লাগে, তাৰ লগত মাছ! কচ মাছ, অ' অ'! ঠিকে ক'লা, বিৰাট ভাল লাগে, কচ মাছ! এনেকে, বেছি বা
মানে তুমি?
মাছটো মই, চব মাছ খাই ভাল পাওঁ! যেনেকুৱা, ভকুৱা মাছ আৰু তাৰপিছত, এইটো কি বোলে, আঁ কুচিয়া মাছ।
অ'! কুচিয়া মাছটো হেৰি, হেল্থৰ কাৰণে ভাল!
হেল্থৰ কাৰণে ভাল আৰু! হয়, হয়। ঠিকেই ক'লা! শৰীৰৰ কাৰণে, বিৰাট ভাল কুচিয়া মাছটো! খাব লাগে। এনে, তুমি কি কি মাছ খাইকে ভাল পোৱা?
মইতো, এইটো কচ মাছ আৰু নিচলা মাছ যে থাকে, সৰু-সৰু।
হয়, হয়, নিচলা মাছ সৰু-সৰু। অ'! ডাঙৰো হয় নেকি, নিচলা মাছটো?
অ' অ'! ডাঙৰো থাকে, যোনটো যে, সাগৰত পাই যে। এইটো, উম!
ডাঙৰ- ডাঙৰ থাকে, ন'?
অ' অ'! সেইটো খাই ভাল লাগে!
অ'! মই ডাঙৰটো খোৱা নাই, মই সৰুটোৱে খাইছোঁ।
অ'! মই একেবাৰে, চবতকে ডাঙৰটো এইটো খোৱা নাই, অলপ যে, মিডিয়াম চাইজৰ ডাঙৰটো যে। নিচলা মাছ, সেইটো খাইছোঁ। আৰু চবতকেতো, সেইটো কি বুলি কয় ৰ'বা। কি নাম আছিলে? অ'! সেই সেইটো খোৱা নাই কিন্তু।
ডাঙৰটো একেবাৰে।
অ'!
সৰুটো মই খাইছোঁ বাৰু সৰুটো মই মানে, আমাৰ মানে, ঝৰ্ণা আছে তাত।
তিনটা থাকে, চাগে। এটাত, চবতকে টিকলো- টিকলো! আৰু তাতকে, অকমান ডাঙৰ, মিডিয়াম থাকে।
চবতকে, টিকলো-টিকলো তুমি খাইছানে?
অ'! খাইছোঁ।
অ' সেইটো সেইটোৱে অ' টিকুলোঁ সেইটো টিকলোঁ টোৱে খাইছো মই এ ডাঙৰটো খোৱা নাই বাৰু। সৰু সৰুৱে খাইছো।
অ'।
সেইটো চবতকে সৰু সৰুটোৱে খাইছো। ডাঙৰত
অ' সৰু সৰুটো ভাল লাগে তাৰপিছত মিডিয়ামটোও ভাল লাগে আৰু চবতকে ডাঙৰটোতো নাই বাৰু মই খাই পোৱা নাই।
চবতকৈ ডাঙৰটো মই এনে দেখাও নাই মানে মোবাইলতে দেখিছো। চ'চিয়েল মিডিয়াতে দেখিছিলো এইটো ফটোটো।
ময়ো সেনেকে মোবাইলতে দেখিছো ৰিয়েলত নাই দেখা কিন্তু। বজাৰ এনেতো বজাৰত মানে দেখে ন বাকী চব মাছ। সেইটো ডাঙৰটো মই নাই দেখা।
অ' ময়ো নাই দেখা, এনেই বেলেগ বেলেগ মাছ দেখিছো ডাঙৰ ডাঙৰ। আৰু বহুত ডাঙৰ ডাঙৰ মাছো হয় বোলে।
অ' সেইটো অ' সাগৰীয় মাছবোৰ যে
উম একদম মানে হাতীৰ সমান বোলে মাছবোৰ। একেবাৰে ডাঙৰ ডাঙৰ। সেইবিলাকো ক'ত খায় হোৱেল বুলি কয় নেকি? আৰু নাখায় সেইবোৰ ধৰি।
খায়। আৰু অকমান সৰু থাকে যে
অ' সৰু সৰু সৰু সৰুবোৰ খায় বাৰু, সেই দেখিছোঁ খোৱা। একেবাৰে ডাঙৰটো ধৰিবই নোৱাৰে চাগে ইমান ডাঙৰ হয় বাপৰে বাপ। উ এনে তুমি ক কছ কাছ খাই পাইছা নে?
কাছ?
অ'।
কাছ নাই খাই পোৱা।
হয় নেকি অ' কিছুমানে খায়, মই খোৱা নাই।
অ' এনেই শুনিছো কাছও খাই বোলে? মই আজিলৈ খাই পোৱা নাই কিন্তু।
অ' ময়ো খোৱা নাই কাছটো, মই শুনিছো মানে কাছটো বনোৱা পিছতো বোলে হিলি থাকে বোলে। অ' এতিয়া ট্ৰাই কৰা নাই কিন্তু।
অ' হ আৰু সেইটো মানে হেৰি হয় অ' এনেকে কাছ খাব নোৱাৰি নহয়।
কাছ খাব নোৱাৰি, অ' নেকি অ'। অঁ সেইটোতো কিন্তু বহুত বছৰ জীয়াই থাকে ন কাছ?
অ', অ', উম।
সেইটো কি মাছতে আহে ক'ব গ'লে জানানে।
কাছটো মাছত পৰে অ'।
অ' সে খাই বহুতে খাই মই দেখিছো খোৱা। মানে ইলিগেল হয়। কিন্তু খোৱাতটো খাই মানুহে, দেখিছো বেছিভাগ মানুহে খোৱা দেখিছো।
মই অ' সেইটোয়ে মই শুনিছো কাছ খাই বুলি। নাই মই খাই পোৱা নাই কিন্তু।
ময়ো খাই পোৱা নাই কিন্তু, কাছৰ বহুত মেডিচিন হয় বোলে।
অ' মেডিচিন মানে কোন অ' কিহে দি?
ঔষধ। ঔষধ বনাই বুলি কয়, কাছৰ যিহেতু
মানে বহুত বছৰলৈ থাকে কে জীয়াই থাকে যে সেইটোৰ কাৰণে নেকি মেডিচিন বনাই চাগে? অ'
পাওঁ, কিন্তু মেডিচিন বনাই বুলি গ'ম পাওঁ কাছৰ। আৰু তুমি শাক পাচলি খাইকে ভাল পোৱানে?
অ' মোকতো শাক পাচলি বেছিকে ভাল লাগে। চালাদ তালাদ বোৰ
সেইবোৰ খাব লাগে, মানে হেল্ডি মানে গাৰ কাৰণে বৰ হেল্ডি।
অ', অ'।
ময়ো ভাল পাওঁ চালাডটো, কিন্তু বেছিকে মই চালাডটো কি হয়, চালাড বেছিকৈ ভাল লাগে তোমাক।
উম, কি কৈছা?
কি হয় চালাদ বেছিকে ভাল লাগে, যেনেকুৱা বিটৰ বনাই তাৰপিছত তোমাৰ সেইটো, আহ কি বোলে গাজৰৰ বনাই
অ', নাই মই সেইটো হেৰি, তিঁয়হৰ খাই ভাল পাওঁ, তিয়ঁহৰ।
সেনেকে, তিয়ঁহ, তিয়ঁহ মই খাই ভাল পাওঁ, কিন্তু তিয়ঁতছেকি মোক এইটো গাজৰ, আৰু বিট সেইবোৰ দেখি বনাই নহয়, এনেকুৱা ভাল লাগে।
অ', মই অ', সেইটোৱে, মিক্স খাই ভাল লাগে অকল তিয়ঁহ বুলি নহয়। তাতে যে, এনেকে বুট দি দিয়ে, বুট। বুট, তাৰপিছত অ', কেঁচা বুট দি দিয়ে, তাৰপিছত তিয়ঁহ আৰু বিট ৰোট টো দিয়ে
হয়, হয়, হয়।
উম, অ'। আৰু এনেকে মই মানে সেইটো খাই ভাল পাওঁ, আৰু এক্সট্ৰা যে লাই পাতৰ যে নি বনাই যে।
আহ, লাই পাতৰো বনাই হয়। অ', খাইছিলোঁ, আগত ধেৰ খাইছিলোঁ, এতিয়া বৰ্তমান খোৱা নাই, আগতে মানে বহুত খোৱা গৈছিল।
অ', এইটো, এইটো বৰ্তমান এতিয়া ওলোৱা নাই ৰ'বা, লাই শাকটো মানে। ঠাণ্ডা দিনত ওলাব ন' বহুত, তেতিয়া
খায় ন'।
অ', অ', তেতিয়া মানে মই সেইটোৱে, সেনেকে খাই ভাল পাওঁ, কেঁচা কেচাঁ। তাতে পিয়াঁজ অ', পিয়াজ জলকীয়া তাৰ পাছত যদি বুট দি দিয়ে, সেনেকা চালাড খাই ভাল পাওঁ।
অ', ময়ো এনেকুৱাই মানে, চালাড খাই, খাই ভাল পাওঁ, কিন্তু মই দালি খাই ইমান ভাল নাপাওঁ।
দালি ন'?
উম, মই দালি খাইকে ভাল নাপাওঁ। আগৰ পৰাই মানে দালিটো ইমান ভাল নালাগে, কিন্তু খোৱাতো খাওঁ।
অ' দালি খাব লাগে, প্ৰটিন থাকে তাতে।
খাব লাগে বুলি কয়, ভাল নাপাওঁ মই।
উম।
খাবটো চব লাগে, শৰীৰৰ কাৰণে চব ভাল। উম, তিতা খা বাহেকা তিতা খোৱা নে তুমি?
কোনটো তিতা?
বহেকা তিতা।
মানে কি বা কেনেকুৱা টাইপ?
এইটাে ৰঙা, ৰঙা ফুল ফুুলে যে।
অ', অ', এইটো অ', বাহ কটিটো কৈছা।
উম, তুমি কি শুনা পাইছিলাঁ, বাহ কাটিতে বুলি
অ', মই শুনাই নাছিলো।
উম, সেইটো তেতাটো বিৰাট ভাল লাগে, খাৰ বনাই খাইছিলোঁ।
অ', অ', সেইটো খাওঁ, দালি লগত খাৰ বনাই।
হয়, সেইটোও ভাল লাগে, আৰু এটা ফুল যে থাকে, সেইটো ফুলৰো ভাল ভাল লাগে।
কোনটো বা খুলিম ?
এটা মানে গছত মানে এণ্ডি এটাই ফুলে ফুলটো মানে বগা বগা টাইপৰ, ফুলিকে ৰাতি ফুলিকে এক-একদম ৰাতিপুৱাই সৰি যায়। কিবা কয় ফুলটো, কিবা কয়, নাম নাজানো তাৰ।
নহয় আমাৰ অ' গম পাইছোঁ দিয়া, তিতা তিতা লাগে যে, এটাই ফুল থাকে যে। অ', অ', অ' হয় ডাঙৰকে, সেইটো আ-আমাৰ ভাষাত মানে হেই ঠুকুনা ফুল বুলি কয়।
ঠুকুনা, ঠুকুনা ফুল?
অ'।
আমাৰ আমাৰ ভাষাত মই নাজানো, মই নাজানো মানে ফুলটোত চিনি পাওঁ আৰু সেইটো খাই বুলি।
আৰু এইটো শেৱালি ফুলটো খাইছানে?
অ' শেৱালি ফুলটো খোৱা নাই, মই চব ফুল খাই পাইছোঁ কিন্তু এই শেৱালি ফুলৰ তিতাটো খাই পোৱা নাই।
অ' মই খাই পাইছোঁ আৰু শেৱালি ফুল তাৰপিছত মাছৰ লগত সেনেকাে পিঠা গুৰি বনাই যে তেনেকুৱা উম, উম, সেইটো খাই ভাল লাগে। আৰু শেৱালি ফুলটো মানে এই শৰীৰৰ কাৰণে ভালে ভাল ন'?
এনে তিতাবোৰতো মানে শৰীৰৰ কাৰণে বহুত ভাল, তিতি খালেও ভাল হয়।
অ'।
মানে সেইকাৰণে। কিন্তু ল' প্ৰেছাৰৰ যোন থাকে তিতা গলে খাই দিলে বেয়া হয়, তোমাৰ প্ৰেছাৰটো আৰু ল' কৰে। যাৰ হাই হাই প্ৰেচাৰ থাকে সেইবোৰ খালে মানে শৰীৰৰ মানে প্ৰেছাৰটো ল' কৰি দিয়ে ন'।
অ' মানে হেৰি কৰি ৰাখে ন' মিডিয়াম কৰি ৰাখে, অ' আচ্ছা।
এতিয়া এতিয়া বৰ্তমানতো তোমাৰ সেইটোৱে পাই ভোল, জিকা সেইবোৰে পোৱা যায়। পটল, স্কচ খোৱানে এইবোৰ?
তুমি ভল খাই ভাল পোৱানে নোপোৱা?
এই ভোল খাইতো ভাল পাওঁ কিন্তু মানে গা বিষ উঠে বোলে ভল বেছি খালে। গাহৰ বিষৰ যি অ' সেইকাৰণে মানে বেছি নাখাওঁ।
পা
এ, এটা তিতা তিতা লাগে মোক ভোলটো কিয় বা, বেছি তিতা লাগে, বেলেগ তিতা লাগে খোৱাৰ পিছত তিতা লাগে, সেইকাৰণি ভোলটো নাখাওঁ মই। মোক বা কিয় বা লাগে, অলপ তিতা তিতা লাগে ভোলটো।
অ' মই পোৱা নাই কিন্তু আজিলৈ তিতা।
হয় নেকি? খোৱাৰ পিছত লাগে তেতিয়া, সেইকাৰণে মই ভোলতটো নাখাও ইমান, ভোল জি কা এইবোৰ ভাল নাপাওঁ ইমান।
হা, হা।
আগতে খাইছিলোঁ, এতিয়া খাবই নোৱাৰো কিয় বা।
অ' কিয় বা?
গম নাপাওঁ, আগতে বহুত খাইছিলোঁ কিন্তু, দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল, ইয়াৰ বিষয়ে পিছত কথা পাতিম, ধন্যবাদ।
ধন্যবাদ।